পিছ আও
এনেই আছো। তুমি?
মই এনেই বাগৰি আছো মোবাইল টো চাই।
অ'। উম ফোনটো কৰাৰ লগে লগে কিবাচোন ভজা পুৰাৰ শব্দ শুনিলো।
নাই নাই এই মায়ে কিবা বনাই আছিলে অলপ। দুপৰীয়াৰ আহাৰ।
অ' কি বনাইছে?
আজি কি বনাইছে জানা আমাৰ আজি মানে দেওবাৰ নহয় জানো? ঘৰত মায়ে একদম মান মানে ধুনীয়া কে লোকেল কুকুৰাৰ মাংস আলু দি পাতলকৈ জোল বনাইছে। লগতে মাটিমাহৰ দালি, লাইশাকৰ ভজা তেনেকে আৰু বনাই আছে হোৱা নাই বাৰু। মই খাবলৈ একেবাৰে ৰেডি হৈ আছো জিভাৰ পানী মোৰ পৰিয়ে আছে।
তুমি তো এনেও খাই ভালেই পোৱা।
হয় হয় মই বহুত ভাল পাওঁ।
ইমান ইমান বোৰ আইটেম বনাইছেনে আজি মোৰ একেবাৰে শুনি জিভাৰ পানী পৰিব ধৰিছে।
হয় আজি মানে সপ্তাহটোত এদিন এনেকে স্পেচিয়েল বনায়েই আৰু। এনেতো আমি নৰ্মেল নিৰামিষে খাই থাকো বেছিভাগ। তুমি আহিবা নহ'লে আমাৰ ঘৰত খাবলে
অ' যাম যাম কেতিয়াবা মাতিবা।
হয় তোমালোকৰ কি বনাইছে পিছে আজি?
আমাৰ আজি বিশেষকে একো বনোৱা নাই এনেই অকমান বিৰিয়ানী বনাইছে।
সেয়া জানো বিশেষ নহয়?
হয় বাৰু বাত যিবোৰ আমাৰ অসমীয়া থলুৱা খানাবোৰৰ যিটো সোৱাদ পৃথিৱীৰ কোনো ডাঙৰ মানে ফাইভ ষ্টাৰ হোটেলৰ বিৰিয়ানী পিজ্জা বাৰ্গাৰ এইবোৰৰ এইবোৰেনো ক'ত দিব পাৰিব আৰু সেই গৰম জহা চাউলৰ ভাতৰ লগত যে তুমি লোকেল মুৰ কি কথা ক'লা সেইটো মানে মনত এত এটা অদ্ভুত শান্তি আনি দিয়ে মানে অসমীয়া খানাৰ কথা কলে।
হয় হয় মানে কি ক'বা আৰু যিমানে আমি ফাষ্ট ফুড নাখালেও বা বাৰ্গাৰ পিজ্জা নাখালেও ভাত খিনিৰ দৰে মানে একোৱেই নহয় আৰু। এ আলু পিটিকা তাৰ পিছত মাছৰ পোৰা বেঙেনা বেঙেনা পিটিকা এনে কণী আলুৰ পিটিকা আৰু তাতে যদি অলপ সৰিয়হৰ তেল কেঁচা জলকীয়া সানি ললে ওফ খাই দিয়া আৰু তুমি মানে।
তাকেই আৰু মানে পিটিকাৰ কথাটো নকবা মোক পিটিকা বহুত থে তাতে আৰু যদি খৰিচা বাঁহৰ গাজ থাকে তাত বেছি ভাল লাগে আৰু অ খৰিচা দি মাছৰ জোল পুৰা পিতিকা এইবোৰো খাব পাৰি মানে অ ঠাণ্ডাৰ দিনততো কবই নালাগে ঠাণ্ডাৰ দিনত ক'বই নালাগে জোই পুৰা হাঁহৰ মাংস তাৰপিছত কোমোৰাৰ জোল জি সোৱাদ বনায় ডাঙৰ ৰেষ্টুৰেন্টত সেইবোৰ সোৱাদ ক'ত পাবা ন একদম চিনেমেটিক অনুভূতি নাই নাই আমাৰ মানে ইমান স্পেচিয়েলি নবনাই আমাৰ কেতিয়াও নৰ্মেল কে বনাই খোৱাই আৰু
হয় হয় মানে তোমাৰ কি হয় আমাৰ অসমীয়া থলুৱা খাদ্যবোৰৰ মানে সোৱাদৰ কথা ঠাই বেলেগ আৰু তুমি যেনেকে জুইত বনোৱা মাংসৰ আঞ্জা বা তেনেকে আলু পোৰা জুইত পুৰি কিনে ইমান মানে ভাল লগা আৰু কি কম সেইবোৰ সোৱাদে মানে কেতিয়াও মানে ৰেষ্টুৰেন্টৰ খাদ্য এইবোৰক ফেৰ মাৰিব নোৱাৰে
হয় হয় ঠিকে কৈছা
পিছে তোমালোকৰ মাছ বেছি খোৱা হয় নে মাংস বেছি খোৱা হয়
আমি বেছিকৈ মাছ মাংস ইমান মই নাখাওঁ বাৰু মোৰ শাক পাচলি এইবোৰে ভাল লাগে আৰু নৰ্মেল খানা দালি ভাত এনেকে
হয় হয় মানে কি হয় হয় মোৰো তেনেকুৱাকে দালি তোমাৰ আলু ভাজি তাৰ পিছত পাপ পৰ আচাৰ এনেকে মানে খুব ভাল লাগে আৰু
হয়, ঠিকে কৈছা।
এনে তুমি হাঁহৰ মাংস খাই পাইছা নে?
অ' হাঁহ মাংস খাই পাইছো, ভাল লাগে। মই মোৰ মোৰতো মাংসৰ ভিতৰত ফেভেট হাঁহৰ মাংসই হয়, মই বাকী ব্ৰইলাৰ তাৰ পিছত। ছাগলীৰ মাংস এনেকে বেছি নাখাওঁ। কিন্তু কেতিয়াবা হাঁহৰ মাংস কিবা। অ' মানে কিবা উৎসৱ উপলক্ষে আনিলে তেনেকে খোৱা যায় আৰু।
অ' পিছে কি কেনেকে বনাই খাইছিলে। কোমোৰাৰে নে নে বেলেগ কিবা ৰেচিপিও আছে তেনেকে।
হাঁহৰ মাংস উম, লাষ্ট বাৰ আমাৰ মোৰ মায়ে মানে মাহৰ দালিৰে বনাইছিলে। মাহৰ দালিত অ' হাঁহৰ মাংসতটো প্ৰথমতে মানে তুমি ভাজি ল'ব লাগে। ভাজি ধো ধুনীয়া কৈ উ ড্ৰাই কৰি ভাজি মাহৰ দালিখন বনাব লাগে তাত হাঁহৰ মাংসখিনি এড কৰি দিব লাগে। তাৰ পিছত অকমান সময় উতলাই তাৰপিছত তুমি যদি অলপমান ঘুটনি মাৰি দিয়া। তেনে হ'লে মাহৰ দালিখন বেছি মানে। কাঢ় হয় তেতিয়া বেছি সোৱাদ লাগে। তাৰপিছত দালিত অকনমান। তুমি খাৰ দি দিব পাৰা। আ মাহৰ দালি যিহেতু এনেও অলপমান পিছল হয় বাৰু। কিন্তু সাৰ দিলেওঁ দিব পাৰা নিদিলেও নাই আৰু। সেইটো তোমাৰ তোমাৰ ওপৰত ইচ্ছা আৰু কিন্তু মাহৰ দালিৰে হাঁহ মাংস বহুত বহুত সোৱাদ লাগে, কেতিয়াবা খাই চাব পাৰা।
অ' তাকেইেতো সোৱাদ লাগে নেকি, মই খাই চাম ৰবা কিন্তু আমাৰ মানে তেনেকে। এ হাঁহৰ মাংস অনা নহয়, এনেকে মানে বেছি খাই পোৱা নাই আৰু মই। লাষ্ট তোমাৰ এই মাঘৰ বিহুৰ আগে আগে খাইছিলো মই। মামাহত ঘৰত। যাওঁতে তেনেকে বনাইছিলে হাঁহ আৰু কোমোৰা পুৰা একদম মানে সিজি যায় আৰু ভালদৰে বহুত মানে সোৱাদ লাগে।
অ' ঠিকে কৈছা। বহুত ভাল লাগে। তাৰপিছত
তুমি পিছে কিবা জব বনাব জানানে নাই?
অ' জানো মই জানো।
কি বনোৱা এনেই?
মই, চ'ব জানো বনাব কুকুৰা মাংস তাৰপিছত, ছাগলী মাংস, মাছৰ জোল যি খাব বিচাৰে চ'ব জানো আৰু। শিকিছোঁ আৰু।
অ' হয়, হয়, ভাল কথা দিয়া শিকিব লাগে এইবোৰৰ নিশ্চয় এদিন খাবলৈ যাম দিয়া, তুমি কিন্ত তুমি বনাব লাগিব কিন্তু দেই।
অ' অ' আহিবা, আহিবা মই বনাই খোৱাম তোমাক।
মই এনে ছাগলী মাংস নাখাওঁ বাৰু। ব্ৰইলাৰ আৰু কিবা হাঁহৰ ভিতৰত কিবা। খোৱালে হ'ব আৰু।
অ' বাকী। অ' তোমালোকে, তোমালোকৰ ঘৰত সেই আ আদাৰ। জোল বনাই নে নবনাই মাছৰ হেৰিৰে।
অ'। একদম বনাই, আমি মানে সৰু মাছ আনিলে তেনেকে খাওঁ। ইমান যে ভাল লাগে, বেছিকে মানে পিয়াজ বেছি। বেছিকে দি জ্বলা বেছিকে দি তেনেকে বহুত সোৱাদ লাগে মই টো। মইতো বহুতে ভাল পাওঁ।
অ' খাও মই-মই বহুত ভাল মোৰ মাছৰ আঞ্জাৰ ভিতৰত সেইখন মানে বেছি প্ৰিয় আৰু,।
অ, মই পানীলাওৰে ভাল। পাওঁ বিলাহীৰেও, ভাল পাওঁ তেনেকে চব-চব দিয়ে ভাল পাওঁ আৰু ডাঙৰ মাছ। তেনেকে ৰৌ মাছ আনিলে বা কিবা,।
অ, হয় মানে, আমাৰ অসমীয়া খানাবোৰৰ এটাই বেছি ভাল কি অ বেছি,। ধ অসমীয়া খানাই বহুত হেল্ডি হয়, মানে আমি। লগতে পুষ্টিৰিৰ লগতে আমাৰ হেল্থটো ভালে থাকে অ আৰু বেছি,। কিন্তু, যিমান মানে হেৰি কৰিলেও তেল মছলা সদায় কমকৈ খাব লাগে। মাত্ৰ উ খালেও নিয়ন্ত,। কৰিব লাগে আৰু যিহেতু,। অ', মাৰ দেহৰ গঠনৰ বাবে প্ৰটিন এইবোৰ বহুত দৰকাৰী, গতিকে দালি কণ। মাছ, মাছ-মাংস এই এইবোৰ। তম খ ভ,
অ, হয়, হয় আৰু তোমাৰ মাছতো সকলোতকৈ ভাল মাছ। তটো হজম হোৱাটো মানে সোনকালে হজম হয়, আৰু ভালো মই মানে মাছ ডাঙৰ মাছো ভাল পাও, সৰু মাছো তেনেকে ভালা। আৰু কিন্তু সৰু মাছ খুব বেছিকে এনেকে আদা জাল দি কিনে,।
উম, উম হয় বাকি। তুমি ৰাতিপুৱা জলপানত কি খোৱা কোৱাচোন? আমাৰতো কেতিয়াবা,। দৈ চিৰা খাও, তাৰ পিছত চাহ-চাহৰ লগত কেতিয়াবা। টেকেলি পিঠা এনেকে কেতিয়াবা বনাই আৰু,।
অ', মাৰো তেনেকে খোলা চাপৰি পিঠা, টেকেলি পিঠা,। তেনেকে বনোৱা হয় আৰু সেই যে বৰা চাউলৰ যে সেই বনাইে খাই পাইছা নে তুমি?
উম', খাই পাইছো এক।
বৰা চাউল যে গাখীৰ দি পিনে,।
অ, অ আমাৰ অসমৰটো চুপাৰ শ্ৰেষ্ঠ ফুড বুলি ক'লে আমাৰ পিঠা এইবো,। কিমান ভাল লাগে খাই আৰু এটা কথা জানা ইয়াত আৰু ইয়াত প্ৰটিনো আছে, তাৰপিছত কাৰ্বহাইড্ৰেটো আছে গোট পেটটো একেবাৰে ঠাণ্ডা কৰি ৰাখে, আৰু ব্ৰেকফাষ্টত যে কেতিয়াবা যদি তুমি দৈ চিৰা খোৱা ন নে ভাল লাগে আৰু কিন্তু, ডেইলি খালে ভাল নালাগে সদায় এটা বস্তু কেে যদি তুমি খাই থকাত তেনেহলে সেইটো আমুৱাই দিয়ে গতিকে তুমি যদি আজি দৈ চিৰা খাৰ তুমি খোলা চাপৰি পিঠাৰে চাহ খালা তেনেকে মিলাই কেনে খাব লাগে আৰু এইবোৰ
হয় অ', হয় সেইটোয়ে, তোমাৰ মানে অ সেইবোৰো সোৱাদ এটা বেলেগ আৰু, আমি যেতিয়া মাঘৰ বিহুৰ টাইমত তেনেকে খাওঁ দৈ চিৰা জলপান তেতিয়া কিমান ভাল লাগে হয়
অ', হয় আৰু, আৰু আৰু আমাৰ অসমীয়া মানুহবোৰো কিমান ক্ৰিয়েটিভ মানে বিভিন্ন ধৰণৰ খানা এইবোৰ বনাব জানে, আৰু পিঠা পনাৰ ভিতৰতো কিমান বিভিন্ন ধৰণ আছে তাৰপিছত খোৱা ব্যঞ্জন কিমান বিভিন্ন ধৰণৰ ব্যঞ্জন আছে মুঠতে ক'বলৈ গ'লে মানে অসমীয়াত থলুৱা খানাবোৰৰ ব্যঞ্জনৰ অভাৱ নাই
হয়, হয়, আমাৰ মানে ইমানে ব্য আছে বিভিন্ন ধৰণৰ থলুৱা খাদ্যয় তুমি মানে খাই শেষে কৰিব নোৱাৰা আমি টো চাগে আধা এতিয়ালৈকে খাইয়ে পোৱা নাই কিছুমান বস্তু
অ', আচ্ছা তোমালোকৰ কি মাংস মাংস বনোৱা হল নে নাই?
মাংস খিনি হ'ল বাৰু বাকী আছে আৰু বনাই লাহে লাহে হৈ যাব ৰবা।
অ', ইয়াই আৰু একদম এনজয় কৰ এনজয় কৰিবা আৰু খানা আজি।
হয় - হয়, মই খাম আৰু ঠিকছে এনেও মই খাই ভালেই পাওঁ বাৰু।
তাকে কমকৈ খাবা সেই খালি।
অ', মানে কি হৈছে তোমালোকৰ তুমিতো জিম যাই থাকা ন?
হয় হয়।
অ', তেনেকে আজিকালি খাদ্যৰ তালিকা খিনি ভাল কৰিছা আৰু তুমি জানা হৈছা।
তাকে মিলাব লাগে আৰু তেনেকে।
অ', ঠিকে আছে দিয়া তেনেহলে এতিয়ালৈ ৰাখিছো তুমি ঘৰত আহি লোৱা।
অ', ঠিক আছে দিয়া তুমিও ভাত খোৱা।
অ', দিয়া বাই বাই।
উম,